আহ।
কি কৰি আছা?
উম, এনে শুই আছো তই?
আছো এনে, কলেজ গৈছ?
নাই যোৱা।
আচ্ছা, ভাত চাত খালি নে?
নাই নাই, তই?
আহ অ' খালো।
অ'
পিছে এটা কথা সুধিম বুলি ভাবি আছিলো আজি ইমান দিনে?
কি কথা।
আজি কালি চোন তোক বহুত ফিট আৰু সজীৱ দেখা গৈছে। আৰু ব'ডি প'জ ৰো আগতকৈ সলনি হৈছে। কিবা জিম চিম গৈ আছ নেকি?
অ' হ'ল মোৰ দুই তিনি মা'হ মান হ'ল জিম যোৱা।
অ' ঠিকে আছে, ময়ও যাম বুলি ভাবিছো ৰ।
অ' যাবি যাবি ভালেই যিম যোৱা।
অ'। অ', পিছে তই জিমলৈ যে যা কিবা প্লেন এনেকৈ ফল কৰ নে?
অ' থাকে চবৰে দাইট থাকে মানে জিমত গ'লে দাইক দিয়ে দিব তোকো। মানে কি খাব লাগে কি খাব নালাগে এনেকে দি দিয়ে।
অ' তই সপ্তাহত কেনিদিনকৈ যোৱা?
সপ্তাহ তোৰ পাঁচ দিন বা ছয়দিন যাওঁ।
আচ্ছা। বাকী জিমলৈ গৈ কেনেকুৱা লাগে, অলপ কবি নেকি?
কি?
বাকী তই জিমলৈ গৈ কেনেকুৱা লাগে, অকনমান কবি নেকি বুজাই মানে ময়ও যাম বুলি ভাব ভাবিছিলোঁ।
অ' জিমত যায় ক'ব গ'লে ভালে লাগে, মাইণ্ডটো ভাল লাগে, মাইণ্ড ৰিফ্ৰছ হয়, এন্দ ক'ব গ'লে নিজৰ গাটোত মানে অলপ মানে ব্যায়াম কৰিলে যেনে গাটো অ আৰাম লাগে জিমতো একে হয় মানে। গাতো অলপ আৰাম লাগে।
অ' উম বাকী, আজিকালিতো আমাৰ লা ল ইমান বেছি, বিভিন্ন ধৰণ নৰ জাংক ফুড এইবোৰৰে ভৰি পৰিছে, সেইবাবে জিম যোৱাটো বহু হুত বেছি দৰকাৰি হৈ পৰিছে, আৰু আজি কালি মানে ম বয়সতে ল'ৰা ছোৱালী বিলাকৰ থাইৰড আদি বিভিন্ন বেমাৰ হ'বলৈ ধৰিছে। সেইবাবে জিম যোৱাটো ভাল আৰু, ময়ো যাম বুলি ভাবিছো।
অ' বৰ্তমান জো-যটো জৰুৰী, কাৰণ বৰ্তমানতো আমি আগৰ মানুহ যেতিয়া খেতি বাতি নকৰো ন? অ' আজিকালিতো মানুহ ল'ৰা ছোৱালী বিলাক ক'ব গ'লে বহি থাকোতে বা এনেকুৱা আজিকালি খোজোনাগাৰেই বেছি সেনেকে সেইবাবে মানে মানে স্বাস্থতো মানুহৰ বিলাক দুৰ্বল হৈ গৈছে, সেইকাৰণে জিম যোৱাটো জৰুৰী।
আচ্ছা। তই কেইটামান বজাত যাৱ?
অ' গধূলি যাওঁ ইভিনিং টাইমত চাৰে চাৰিটা চাৰিটা মানত।
অ' গধূলি গ'লে বেছি ভাল নে ৰাতিপুৱা গ'লে বেছি ভাল?
এইটো মানে ক'ব গ'লে একে কথা ক'ব গ'লে মানে। পুৱ গ'লে ধৰা তোমাৰ উম ৰাতিপুৱা গ'লে যাৰ মানে কাম থাকে ইয়াতে যাৰ ইভিনং চিফটত কাম থাকে সেইবিলাক ৰা তিপুৱা যায়, আৰু যে ৰাতিপুৱা কাম থাকে সেইবিলে গধূলি যায়।
বাকী তই খোৱা বোৱা কেনেকৈ ক'ৰ কি খাৱ মানে গ'লে?
খোৱা বোৱাত মানে তোৰ যদি তোৰ মানে বহুত মানে তোৰ যদি ৱেট বঢ়াবৰ ইচ্ছা আছে তেতিয়া বেলেগ আৰু ৱেট কমাব ইচ্ছা থাকিলে তেতিয়া বেলেগ।
অঁ আৰু বাকী প্ৰ'টিন পাউদাৰ এইবোৰ ইউজ কৰ নে?
নাই নাই সেইবোৰ ইউজ কৰা নাই।
আহ' অ' তোৰ তই ৱেইট বঢ়াব বিচাৰ নে কমাবলৈ গৈছ?
ভৰাবৰ কাৰণে আহিছে।
আচ্ছা। উম, বাকী কেনেকুৱা লাগে ৱৰ্কআউট কৰি?
ৱকআউট কৰি ভালে লাগে, মানে তাে মানে ট্ৰেইনাৰ থাকে ট্ৰেইনাৰে শিকাই দিয়ে। তেনেকে কৰিব লাগে, ৰাস্ত কৰি ভাল লাগে।
এনে এদিনত কিমানমান সময় তই ৱৰ্কআউট ক'ৰ?
মই যদি ভালকে ক'ৰো একদম ফ'ৰটি ফাইভ মিনিতট কম্পিলিত হৈ যায়।
আচ্ছা বাকী সোমবাৰৰ পৰা শনিবাৰলৈকে যাওঁ ন?
অ'
কি কি কৰ এবাৰ কবিচোন? কি কি ৱৰ্্কআউট কৰ, কচোন এবাৰ।
অ' ত মানে গাৰ মানে প্ৰত্য়েকটো মছলাৰ কাৰণে বেলেগ বেলেগ ৱৰ্কআউট আছে। চক বগলে ভৰিৰ কাৰণে বেলেগ পিচিৰ কাৰণে বেলেগ। অ' বুকুৰ কনে বেলেগ তাৰপিছত তৰকাৰনে বেলেগ, এনেকা।
আচ্ছা, এ ময়ো যাব পাৰিম ন।
পাৰিব পাৰিবি, ছোৱালী বহুত বহুতে আজিকালি জিম কৰে।
অ' অ' তাকে ভাবিছো ৰ যাম বুলি।
অ' অ' আহিব পাৰিবি একো নাই।
আহ।
কেতিয়ালৈ ল'ম বুলি ভাবিছা?
অ' মই, মই ৱেইট বঢ়াবৰ বাবে যাম বুলি ভাবিছোঁ।
আহ, বৰ্তমান কিমান মান আছে এনে?
মোৰ ফিফটি, ফিফটি কেজি।
অ' তেই লাগিব আৰু বঢ়াব।
অ'। বাকী ছোৱালী আৰু ল'ৰাৰ ৱৰ্কআউট বেলেগ বেলেগ থাকে নেকি?
অ' অ' ছোৱালী সৰ অলপ বেলেগ হয় লৰাতকে আমাৰ লৰা বিলাকে বহুত লৰাে বেছিভাগ ল হেভি লিফটিঙ কৰাই, ছোৱালী বিলাকে নকৰে নাই হেভি লিফটিং।
আচ্ছা আচ্ছা।
তাতেও কৰে কিছুমানে, যোনে মানে ধৰ কিছুমানে গেম খেলে ন বহুতো গেম আজিকালি জিমৰ পৰা আৰম্ভ হয় যেনে বডী বিল্ডিং পাৱাৰ লিফ্টিং এইবিলাক গেমত খেলে, সিহতেও ট মাৰ
অ' অ' ঠিকে আছে। বাকী তই সোমবাৰে কি ৱৰ্্কআউট কৰ?
সোমবাৰে মোৰ লেক্স থাকে।
আচ্ছা, উম আৰু বাকী মঙ্গলবাৰ বুধবাৰ এইবোৰত।
মংগলবাৰে চেষ, বুধবাৰোৰে বুধবাৰে বেক। তাৰপাছত, বৃহস্পতিবাৰে চলদাৰ শুক্ৰবাৰে আৰু, শনিবাৰে আৰু লেক্স।
অ' মানে এটা ৱৰ্কআউট সপ্তাহত দুবাৰকৈ কৰে?
হয় মানে ঘূটিলওপৰত কথা কিছুমানে তোৰ এটা ৱৰ্কআউট সপ্তাহত দুবাৰ কৰে, মান ধ এটা মাচেলৰ কাৰণে দুবাৰ কৰে। কিছুমানে এবাৰ কৰে।
আত্ছা, ঠিকে আছে।
আহ।
তই পিছে কাৰোবাক ফ'ল' কৰ ন মানে এনেকৈ বড বিল্ডাৰ কাৰোবাক?
মানে তোৰ কোনোবা আইডিয়েল আছে ন বডী বিল্ডাৰ যাক তই ফ'ল' কৰ?
আইডিয়েল বুলি ক'ব গ'লে আইডিয়েল হিচাপেকমান হে কৰা নাই বৰ্তমান মই মানে সিহঁতো বহুত পৰত ন সহতক মানে চাইান সিহঁতেত মোৰো এয়া গেমত যোৱা মাথা মাৰা নাই সিহঁত তেটো বডি বিল্ডিং খেলনো সিহঁতক আইডিয়া হিচাপে লৈ লাভ নাই।
আহ, তই কি গেমত যাম বুলি ভাবিছ নেকি?
বৰ্তমান ভবা নাই পিছত ভাবি চাম, যদি ভালকে যদি সেই হয়।
অ' অ' পিছে তই ইমান দিনে যে গ'লি কিবা ইম্প্ৰুভমেণ্ট আহিছেনে?
উ এইটো, ৱেইট লিফ্টিঙতে হওক বা যিয়ে হওক কম পৰা বাঢ়ি জহত
আচ্ছা, তই হায়েষ্ট ৱেইট কিমানমান দাঙি পাইছ?
এজটো এতিয়াও নাইনটি ফাইভটো হানদ্ৰেত কেজি যায়।
অ' বহুত উ উঠাইছ তেনে তোম, কি গাৰ বিক চিক হয় নেকি?
গাৰ বিষটো হয় অলপ চলপ।
আহ। বাকী আজি কলেজ নাই নেকি তোৰ?
আজি কলেজ নাই আমাৰ বন্ধ দিছোৰ একজাম খাই খতম হল ন, ত এতিয়া তপাৰ আগষ্টৰ পৰা খুলিব।
আচ্ছা, আমাৰ খুলি আছে, আজি নাই যোৱা কলেজলৈ।
অ' মানে ক্লাছ চলি আছে?
ক্লাছ চলি আছে।
আহ। থাৰ্ট চেম ষ্টাৰহে কৰি দিলে নেকি?
থাৰ্ম ষ্টাৰ্ট হৈছে কেতিয়াবা ইবাৰ আৰু বেছি টান দুখনকে পেপাৰ।
অ'।
তহতৰ দি, অ' ৰিজাল্ট দিয়া নাই নেকি?
নাই দিয়া।
আমাৰো নাই দিয়া, দেৰিকে দিব আগষ্ট মানত দিব চাগে।
সেইটোয়ে, আমাৰ আমাৰ আগষ্ট ষ্টাৰ্টো কৰিব।
অ' আমাৰ সোনকালে, আমাৰ মানে অটনমাচ ন সেইকাৰণে সোনকালে আৰম্ভ কৰে। আৰু তহতৰটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আডাৰত আছে?
অ' আমাৰ গুৱাহাটী ইনিভাৰিটি আডাৰত।
অ' সেইকাৰণে মানে গুৱাহাটী ইউনিভাৰ্চিটি দেৰিকে ষ্টাৰ্ট কৰে, আমাৰ আগতে।
অ' এই আমাৰো, আমাৰ আগষ্টৰ ষ্টাৰ্ট হৈ যাব।
অ' ঠিকে আছে, আমাৰ এইবাৰ পঢ়াৰ প্ৰেছাৰো বহুত।
হেল্ল' আহ শুনি আছো আহ অ'।
বাকী ছেকেণ্ড চেমৰ পৰীক্ষা কেনেকুৱা হৈছিল?
মই ভালে গৈছে, তোৰ?
মোৰো ঠিকেই আছে এই পলিটিকেলখনত অকনমান ভাল বেয়া হ'ল আৰু তেনেকে।
একো নাই, আগে-পিছে তই কেতিয়ালৈ ল'ম বুলি ভাবিছ?
মই অহা মাহত ল'ম বুলি ভাবিছো এইটো মাহটো আৰম্ভ হলেই বাৰু।
অ। এইটো মাহটো শেষেই হবৰ হ'ল এইটো মাহটো শেষেই হব।
শেষেই হব কাৰণে অহা মাহৰ পৰাই যাম চাগে, মই তোক কম দে।
আতছা, ঠিক আছে।
অ' হেল্প কৰি দিবি অকনমান।
অ' হ'ব দে, আৰু এইটো, কি বুলি কয় অ, আৰু কিছুমান এইটো বস্তু থাকে, সেইবিলাক লৈ ল'বি জিমৰ কাৰণে, মানে আৰু পিছত দিগদাৰ হ'ব।
অ'-অ', বুজাই দিবি বাৰু মই মই নাজানো নহয় সিমান। দে ৰাখিছো, অ' অ'।